হেল্ল
অলপ প্ৰব্লেম আছে হেল্ল
এতিয়া শুনিছা কি কৰি আছা
এনেই বহি আছোঁ তুমি
এ এনেই বহি আছো ভাত খালা
অখালো
মই খালো কিদি খালা।
আজি মই হেৰি ঘৰত মানে আহিছো যে তানে মানে্। সাৰ বনালে তাৰপিছত শাক ভাজিলে আৰু কণী।
অ ময়ো আহিছো ঘৰতগৰমগহৰমৰ কাৰণে আহিলা ন
নাই মানে মৰমৰ কাৰণে নহয় এনেই আহিলোঁ লগৰ কেইজনী আহিছে যে মানে মা গমেই নাপায় তাৰপিছত আহি পেলাই তেতিয়া ভাইটিৰ লগত কথা পাতি আছো। তাৰ পিছতে কৈছে তাক কৈছে কি কাৰ লগত কথা পাতি আছা অ এনে সুধিছে তাৰপিছত মোৰ মাত যেতিয়া শুনিছে কৈছো অ আহ ঠিলা তুমি কি দি খালা। হেল্লো' হেল্লো'। হেল্লো'
এতিয়া কি কৰি আছা।
এনেই বহি আছোঁ।
অ ফুৰিব নোযোৱা।
তুমিকিদি খালা। হেল্লো'।
ফুৰিবৰ কাৰণে নোযোৱা।
নাই নেযাও
কিয়।
যাম চাগে সন্ধিয়া মানে এনেই সেই ওচৰত হেৰি বা এজনীৰ ঘৰত
উম
এনেই মানে বহুত দিনৰ মূৰত আহিছে যে মাটি আছে তাতে যামচাগেই
যাবা দিয়া একো নহয় আজি ফুৰিবৰ কাৰণে এনেই অলপমান সেইফালেদি ফুৰিব যাবা আকৌ তোমালোকৰ ফালে
নাই নাযাওঁ গা পা ধোৱাই নাই নাই নেযাওঁ গা পা ধোৱাই নাই মানে হেৰি ঘৰত অহা ফূৰ্তিৰে মানে। গা পা ধোৱাই নাই ষ্টাইল কৰি ঘূই ফুৰৰোঁতে গৈছে।
কবয়ই পৰা নাই আৰু ঘৰত আহি ন
অ
অ মা কি কৰিছে
আছে এনেই তোমালোকৰ মায়ে কি কৰি আছে সেতিও আছে মোবাইল চবাইল চাই আছে
আ মোৰ মা আছে পেহী আহিছে যে।
অঁ, ভাত কি দি খালা?
ভাত মই পোলাও বনাইছিলে যে মায়ে। ময়া- যাম বুলি গম পাই নোয়াই ৰাতিয়ে পোলাওঁ বনাইছিলে সেয়া থৈ দিলে মোৰ কাৰণে-
অঁ -
সেয়া পোলাও খালো- তাৰপাছত আকৌ মানে ডিম বনাই আছিলে সেয়া খালো আৰু-
অঁ আমাৰ ৰাতিলৈহে বনাব-
অঁ - অঁ নাই আমাৰো ৰাতিলৈ বনাব কালিয় বনালে মানে অলপ-
অঁ অঁ-
এতিয়া কিলাচলৈ আকৌ কেতিয়া যাবানো দেওবাৰে-
অঁ তুমি?
দেওবাৰে যাম যাব যে মনে নাযায় অঁ ঘৰত অহাৰ পাছত-
ঘৰত আহিলে যাব মন নাযায় সেইটো কাৰণে আহিব মন যোৱা নাছিলে লগৰ দুজনী আহে যেতিয়া আৰু- সেইটো কাৰণে আহিলো আৰু-
অঁ!
তাকো কাকো কোৱা নাই নোকোৱাকে আহিছো আহিলে বেলে ঘৰত হে দেখা - পাইছে বাপৰে বাপ-
নেৰু আৰু আজি চবকে
অহ-
উম দেই দেই অ-
উম,
কি যে জানা তাত থাকোতেতো সদায় আবেলি সময়ত ফুৰিবলৈ যাও- এতিয়া ঘৰত আহিচো যে মনটোৱে ভাবি আছে- সন্ধিয়ালৈ কৰবাত যাব লাগিব কিন্তু লগৰ কেইজনী নাই ইয়াত কাৰ লগত যাম-
অঁ মোৰো সেই একে এতিয়া মানে ক'ত যাম আৰু এনে ওচ- সেই বাজনী ঘৰতে যাম-
অঁ মই বাহঁতক কৈছো এনেই এবাৰ ওলাই যাওঁ ব বা আৰু বৰমা আছে যে- বাকে বমা ক কইচে বোলে অলপ সোনি- নাই যোৱাই নাই যাম আৰু অলপমান পাছত এতিয়া ঘৰতে আছো-
অঁ আমাৰ মানে লগৰজনীক দেখা পালে বোলে- হেৰি আমাৰ মানে- আমাৰ মানে গাঁৱৰ সেই ভাইটিটোৱে অঁ ভাগিনটোৱে-
অঁ -
লগৰজনীক দেখিলে যে মই আহা বুলি- সি ভাবিছে কি অঁ এয়া আহিছে তাইও আহিছে নেকি- তাৰিছত সেইটো কাৰণে মানে মোক- ফোন কৰিছে তাৰপিছত চাই যে মোক দেখাই পালে ওচৰত আহি আমাৰ ৰাস্তা- তাত আহি পেলাই ফোন কৰিছে-
অঁ! ভাবে চাগে দেখিছোঁ যেতিয়া লগৰ কেইজনীৰ -
অঁ ই আমাৰ মানে অকমান ঘৰৰ ওচৰৰ লগত- এজনীক দেখা পালে যে তাইক দেখি আহি- পেলাই মানে কি ভাবিছে উমঁ এও আহিলে চাগে-
উমঁ মোৰ যে কিবা হৈছে গম পাও চকু দুটা ৰাতি আহি কুটা আহিলে নহয়- এতিয়া চকুতো ফুলি একদম আহও টামাৰ দৰে হৈ গ'ল।
অ'
উড়, এতিয়া ঘৰত আহিছা পুৰা আছা। অ' মোক আগ নিব নাহি নগ'লে নহয় আজি। আনিব নগ'লে মই মানে আহি নামিলোঁ, লগৰজনীৰ লগতে আহিলোঁ যে লগৰজনীৰ লগতে
অ'
আহি কিনে ঘৰৰ মানুহ। অকলে গুছি আহিলোঁ।
অ'
কিনো আৰু মানে নিজৰ গাওঁখনতে আৰু ন তোমাক আগুৱাই আনিব গৈছে নেকি?
নাই নাই মোৰতো কোনো গমেই নাপায়। সেইটো কাৰণে মোক কোৱা নাই যেতিয়া মই অ' নিজে অকলে অকলে আহি আছোঁ আৰু মোবাইল
তুমি দাদাক ছাৰপ্ৰাইজ দিলা নে নাই? তোমাৰ দাদাক চৰপ্ৰাইজ অ' তোমাৰ যে দাদা এটা আছে কালি সেইদিনা যে কৈছিলা। ছাৰপ্ৰাইজটো দিলানে নাই?
অ' নাই নাই নাই গমেই নাপায়।
অ' দি দিবা।
অলপ দেৰিকৈ দিম হে। সন্ধিয়া মানে সেইফালে ওলাই যাম যে তেতিয়া মানে ক'ম আৰু
অ' দি দিবা একদম পুৰা এক্সাইটেড হৈ থাকিব। একদম পুৰা মানে চাৰপ্ৰাইজ তোৰ পাই ফুলিয় যাব আৰু দাদাই এজনী চিষ্টাৰ যেতিয়া চিষ্টাৰক দেখিবা আৰু নকবাই আৰু
উম। ‌
এতিয়া ঘৰত আহিছে যেতিয়া গাজ টেঙা খাব পাবা আৰু ন
পাম কাটিলেহে পাম। কাটিবৰ কাৰণে আকৌ মানে নিজে কাটিব নোৱাৰে যে ঘৰ মানে ঘৰৰ মানুহৰ মানে মায়ে কাটিব নোৱাৰে যে
অ' ডাঙৰ মানে বয়সস্থ মানুহে কাটিব লাগে।
অ' মানে আৰু এটা ল'ৰা থকা মানুহে কাটিব নোৱাৰে মানে।
এইটো জানোঁ বয়সস্থ মানুহে কাটিব লাগে অ'।
উম, হেইৱণে মানে। আৰু মানুহ বিচাৰি পাব লাগিব। আজিকালি কোনো মানে উম, সেইটো কাৰণে মানে কাটিলে তেতিয়া হ'ব পাম আৰু
তুমি কলপচলা খোৱা নে ক'লে? কলপুলিতটো যে সাৰ দি বনাই খোৱা নে দালি দি?
অ' খাওঁ ভাল লাগে। মোৰ সাৰটো ফেভৰেটেই মই বহুত সাৰেই খাওঁ। আৰু হেৰি আগতে অমিতা সাৰ টো ইমান ভাল।
উম। তাৰপাছত। হেল্ল' হেল্ল' তোমাৰ মাত তো অহা নাছিলে অ' তোমাৰ মাটতো অহা নাই কোৱা। হেল্ল'? হেল্ল'? হেল্ল'? তম ত হয়নেকোৱা। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?